হেল্ল'
হেল্ল' ক'ত আছা?
অ' তোমাৰ এইয়া ঘৰৰ ওচৰতে গৰমত একম একদম অৱস্থা বেয়া লাগিছে যে সেইকাৰণে এইটো কি কয় হেৰিলে চাপৰি ফালে ওলাই আহিছো।
অ অ অ ঠিক
তুমি ক'ত?
অ সেয়া মানে এই টাউনৰ ফালে আহিছিলোঁ হা কাম এটাত
তেনেকুৱা গৰম পৰিছে,
এই বাহ ওল ক নোৱাৰা কৰি দিছে সেই বহুত গৰম দিছে এ চি তৰ ভিতৰত হোমাই আছো মানে এই কামত আহিছিলোঁ
অহ
এই এ ছি ভিতৰত সোমাই আছো ৰখা যি গৰম পৰিছে, বাহিৰলৈ ওলাই গ'লে যিডাল গৰম লাগে
অ এ চাবা আক বেছি এয়া এচি বতাৰ ললেও তোমাৰ পিচলে আকৌ বিপদ হ'ব দেই এতিয়া গৰম হৈছে জুলাই মাহ প্ৰথমতেই লাষ্টলৈকে আছে আগষ্ট আছে পিছত তুমি ওলাব নোৱাৰা হবা আৰু
বহুত গৰম পৰিছে কি ক'বা ওলাবই নোৱাৰা হৈ গৈছোঁ।
সেইটোয়ে, পিছলে আৰু অসুবিধা হব কিন্তু তোমাৰ যদি এনেকুৱা এতিয়া এচি তে থাকা
অ সেইটো হয়। পিছে তুমি কালি কৰবাত গৈছিলা নেকি?
তোমাৰ কালি গৈছিলো বৰদোৱালৈ গ'লো
অঁ অঁ
মানুহৰ লগত কৈ আছিলে যাওঁ যাওঁ বুলি ভাবিলো যাওঁ নেকি এপাক তেতিয়া গৈ আহিলোগৈ আৰু
অ কেনেকা লাগিল গৈ
মানে বস্তুবিলাক চব তাতে ধুনীয়া আৰু কাৰণ ইমান ধুনীয়া ডাঙৰকে এটা প্ৰজেক্ট বনাইছে ন হয় সেইটো সেইটো কাৰণে তাতে বস্তুবিলাক মই কিন্তু বেয়া পোৱা নাই দেই চব ঠিক আছে
ঠিকেই তাত ন
উম চব ভালেই আছে বাৰু।
অ কেইটামানত গৈছা তালে?
তোমাৰ তালে মই ধৰা ৰাতিপুৱা দহটা চাৰে দশটা মানত ইয়াৰ পৰা আমি ওলাই গৈছো।
অ অ আহি পালা কেইটা
আহি তোমাৰ পাওঁতে অকণমান দেৰি হল মানে আহোতে লাহে লাহে আহিলো যে।
অঁ অঁ অঁ অঁ
খালি আৰু বেছি উৎপাত কৰি যোৱা নাই তেনেকে লাহে লাহে গৈছো তেনেকে আহিছোঁ
লাগে
বাকী চব তোমাৰ খবৰ খাতিটো ঠিকে আছে হয় মানুহ চবৰে ভালেই? কালি বৰষুণ জাকত। পথাৰত পানী ৰখিছো নাই তোমালোকৰ? কালিৰ বৰষুণ জাকত তোমালোকৰ পথাৰত পানী ৰখিছে নাই?
ৰখিছে ৰখিছে, অলপমান ৰখিছে মানে খালি বৰষুণজাক দিলে ন অলপমান সেইকাৰণে
সেইটো আমাৰো সেয়া হৈছিলে কিন্তু এতিয়া যিটো ৰ'দ দিছে মোৰ যে। ভাবিহে আছো তাকে কি হব।
তোমালোকৰ কেনেকে চলিছে এতিয়া?
হা হা
তোমালোকৰ কেনেকে চলিছে খেতি এতিয়া
চব ঠিকে আছে বাৰু এতিয়া তোমাৰ ধৰা ব কি এতিয়া পানীটো ৰখিলেই হ'ল আৰু ভূই ৰুবৰ কাৰণে তেতিয়া মানে সুবিধা হ'ব আৰু।
অ অ সেইটো হয় বাৰু, কিন্তু বৰষুণ দিলেই ভাল আৰু।
উম ভাবিছো এবাৰ তাকে কি হয় চাওঁ অহা বাৰলৈ অকমান। আধুনিক আৰু লাভজনক কৃষিৰ মানে হেৰি কৰো নেকি আৰম্ভ কৰো নেকি তেনেকুৱা ক বাাহ
আহ অ অ সে কৰি দিয়া আৰু কি আছে
মানে ধৰা থলুৱা খেতিৰ উপৰিও মানে ধৰা। এনেকে হেৰি বজাৰত বেছি চাহিদা থকা ধৰা সামগ্ৰী যেনে ধৰা কি আছিলে এ তেনেকুৱা ধেৰ মানে ক। থলা ধৰা সেইবিলাকৰ মানে বিক্ৰী বাৰ্তা অকণমান হেৰিটো অলপ দামটোও বেছি তৰমুজ হওক মানে সেইবিলাকৰ খেতি কৰিলেহে অকল লাভ হ'ব যেন পাইছো। কাৰণ ধান খেতিত এতিয়া যিহে বতৰ এতিয়া বৰষুণৰ বৰষুণে নিদিয়ে দেখোন। কি হৈছে গতিে এইটো কাৰণে ভাবিছো তেনেকুৱাই কিবা এটা কৰো নেকি
এেনেকে কিবা এটা কৰা তমুজা খেতি
উম সেইটোৱেই কৰিম।
উম সেইটোৱে কৰা আৰু
জৈৱিক কৃষিয়ে হ'ব নেকি এতিয়া।
সেইটোৱে বিষব চাগৈ আৰু পিছত গৈ
আজিকালি মনেন চাই স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ধৰা ৰাসায়নিক জৈৱিক খাদ্য খাবলৈ।
উম উম সেইটো হয়।
এইটোোৱে মানে এতিয়া তে কি হয় এতিয়া। বাকী এতিয়া তোমালোকৰ মানে খেতি চেতি
খেতি কৰিছে বাৰু মানে আমাৰ কঠীয়া ওখোৱা হৈছে উঠাব শ আছে মানে কালি বৰষুণ চাক দিলে ন অলপমান।
উম।
সেইটোৱে।
তোমালোকৰ অলপ মানে হেৰি কৰিছে ন অলপ আগতে।
আগতে কৰিছো অ। কালি বৰষুণত দিয়াৰ পৰাা অলপমান ভাল হ'ল আৰু
ভালেই কৰিছা আগতীয়াকে কৰি থৈছা। নহলে আমাৰ অকণমান পেলোৱা দেৰি হলতো এতি বৰষুণৰ। বিপদ হৈছে। বৰটাা মানে এইবাৰ এইবাৰ খেতি বৰটাা ভাল নহ'ব যেনেকুৱাত লাগিছে।
ইমান এটা ভাল নাই হয় মানে যি ৰ'দ দিছে মানে মানুহে কাম কৰিব নোৱাৰা হৈ গৈছে।
সেইটোতো। তাক কি যে তাকে চাওঁ কি হয়। আৰু তেনেকুৱা ৰখি চাওঁ যদিয়া তোমাৰ চ পঢ়াব লাগিব।
ন সেইটোয়ে কৰিব লাগিব উপায় নহ'লে সেইটোয়ে কৰিব লাগিব আৰু
তাকে ভাবি আছো।
হ
মানে এতিয়া ধৰা কেৱল তোমাৰ পৰম্পৰাগত ভাৱেহে মানে পথাৰত ধান খেতি কৰাতটো মানে সীমাবদ্ধতা হৈ থকা নাই নাই আৰু আজিৰ দিনত মানে প্ৰযুক্তি আৰু আধুনিক ধৰা চিন্তাধাৰা। এইবিলাক মানে সহায়ত কৃষি এটা মানে লাভজন আৰু এগ বিজনে নিচি বা মানে ধৰা ভাল এটা ব্যৱসায় লৈ। ৰূপান্তৰ মানে কৰিব পৰা যায়। সেইটো কাৰণে মানে আমই। ভাবিছো এবাৰ কি হয় চাও অহাবাৰলৈকে।
চোৱা বাৰু কি হয়।
অ বাকী তোমাৰ এতিয়া ইণ্টাৰ্ণশ্বিপ কৰা নাই নেকি
আমাৰ হোৱা নাই মানে এতিয়া লৈকে। মই এতিয়া থাৰ্ড ছেম পাইছোঁ হে।
অ অ তুমি থাৰ্ড ছেম আছিলা।
উ তোমালোক শুই আছে ন?
উ মই ইণ্টাৰ্ণশ্বিপ কৰি আছো এতিয়া বৰ্তমান সেয়া চলি আছে আৰু। লাহে লাহে চব। আগবাঢ়ি বাঢ়ি গৈ আছে আৰু এটা ছেমে আছে। উম।
গতিকেলৈ
বাকী তোমাৰ কিহৰ ব্যৱসায় আছিলে? মোৰো ঠিকে আছে বাৰু।
আমাৰ এইয়া এনে গাড়ী চাড়ী আছে এনেকা। দিজাৰ চিজা এনেকা ভাৰাত
হয়।
দিজাৰ হে তিনিখন আছে তাৰপিছত বলেৰ পিক আপ দুখন এনেকা আছে এনেকে মানে চলি আছো আৰু।
অ মানে কামত লগাই থোৱা আছে ন? ঠিকেই আছে দিয়া চলিলেই হ'ল আৰু যি চলে।
উম আজি তিনিখন গৈছো গৈছে বাৰু ভাড়াত। এয়া এতিয়া এখন অৰুণাচল গৈছে।
অ।
এখন আৰু কত কত গৈছে।
অ ঠিকে আছে দিয়া কৰি থাকিব লাগে এনো ঘৰত বহিটো একো লাভ নাই।
উ সেইটোৱে পিছে তোমাৰ বিজনেচ কি কি আছিলে?
মোৰ এতিয়া বিজনেচ হিচাপে তেনেকে ইমান
উম।
তোমাৰ এতিয়া এয়া খেতি বাতি কৰি তেনেকে চলি আছো আৰু প্ৰাইভেট তোমাৰ কাম। তাতে কৰি আছো, তাৰ সেইটোও চলি আছে। বাকী তোমাৰ গাড়ী এখন লোৱা কথা ভাবিহে আছো জানো কি হয় গৈ? সময় সময় যদি যদি মিলে গৈ আৰু তেতিয়া ভাল গাড়ী এখন ল'ম নেকি তোমাৰ দেউতাতো চাব দি আছে।
উম পিছে কি গাড়ী লবা?
ভাবি আছো বেছি ইমান হেৰি নাই বেলেনৰ হলেও বা কিবা এনেকে ডিজায়াৰ চুইফ্ট কেনেকে কিবা চাইছো বাৰু যোনটো আৰু ধৰা কম বাজেটৰ লগত ভালকে মিলে সেইটোকে ল'ম আৰু।
উ ঠিকেই আছে ললেই হ'ল এখন।
অ সেইটো বেছি ইমান হাতত মানে পইচা পাতি তেনেকে নাই মানে। আৰু এটা ভাবি আছো তোমাৰ হাঁহ আৰু কুকুৰাৰ ফাৰ্ম এখন ভাবি আছো, এইখন যদি খোলা হৈ যায় তাৰ পিছতহে মানে ল'ম আৰু। লোন এটাৰো মানে থ আছে লোনটো ভালকে চব হৈ গ'লে এপ্ৰভ হৈ গ'লে তেতিয়া মোৰ
উম, কেতিয়া মানে খুলিম বুলি ভাবিছা ফাৰ্মখন?
মই ফাৰ্মখনতো বহুতখিনি বনাই পেলাইছোঁগৈ। ধৰা তোমাৰ মই উম দছ তাৰিখ মানৰ পৰা চাগে মুৰ্গী চৰ্গী আনি দিম আৰু। মানে লোকেল আনিম আৰু ব্ৰইলাৰটো নানোৱেই গৰমত মানে বহুত সুবিধা হয় ব্ৰইলাৰ পুহিবলৈ জানা। সেইকাৰণে মানে ভাবিছো কি হয় চাও। বাকী তেনেকেই চব কৰি যাম আৰু। যদি কাম ভগবানৰ কৃপাত যদি কাম কৰি ভালে চলে তেনে পিছলে ভাল গাড়ী এখন ল'ব পাৰিম আও, এতিয়া বৰ বৰ্তমান তোমাৰ নৰ্মেল এখনকেই লৈ থওঁচোন, কি হয় ন?
এ নৰ্মেল এখন লৈ থলেই হল আও। ইমান ওপৰলে শা মেলিব নালাগে আৰু।
সেইটোৱেতো, এতিয়া আমাৰ যিমানতটো এতিয়া ধৰা কৰিব পাৰিম। যিমান আমাৰ কৰ্মৰ ধৰা লাভ হব তাৰ ভিতৰতোতো আমি গাড়ী ল'ব লাগিব ন। আকাশত চাং পতা কথা পাতি ভাবিলে কেনেকে হ'ব?
তুমি ঘৰলে নাহা?
ঘৰলে যাম অকণ দেৰি হ'ব মানে যোৱা ঘৰলে। কাম এটাত আহিছোঁ মানে সেইকাৰণে। উম।
হৈ গ'ল আমি এনেকে গো খানা চানা এটাও খোৱা নাই। লগে নোপোৱা হলোঁ এতিতা চব চব নিজৰ মানে
ম এ আবেলি মানে পাই যাম বাৰু তিনটা মানত।
অ।
সন্ধিয়া ম অ এইটোৱে ৰাতি মই কম বুলি ভাবিছ ৰাতি খানা এটা খাব পাৰিলো হয়।
অ মোকো কৈ আছিল মানে খাওঁ বুলি আমাৰ জে হেৰি অ বিলু চে বিলু। সি কৈ আছিলে আৰু চৰি আছিলে গোটেইকেইটাই ভালকে খানা
আজি দেওবাৰ যে গাহৰি মাংস আনি খাব পাৰি, খাব পাৰি ন।
কৰা গ'ল হয়, এতিয়া যদি ভালকে খানা এটা খাই দিওঁ ন তেতিয়া কিবা এটা মনটো ভাল লাগিব। কাৰণ আজিকালি চবৰ ধৰা ব্যস্ততাৰ মাজতে চলি থাকে। সেইটো কাৰণে ধৰা এতিয়া সময়ো মিলাব নোৱাৰে যে। দেওবাৰ বুলি গোটেইকেইজনে কৈছে ৰাতি খানা এটা ভালকে খাও ন।
সেইটোৱে মানে গাহৰি অকন আনি পেলাই খাব পাৰিলো হয়।
যাওঁ, তাতে বস্তু কেইটামান ঘৰৰ ল'ব লবলগীয়া আছে সেইখিনি লৈ কৰি আহি পেলাই আৰু।
উম খাব পাৰি।
সেইটো আহিবা জানে মোক ফোন কৰিবা।
অ ফোন কৰিম, ফোন কৰিম মই তোমাক আহিলে।
ত লগত কাবাক আনিবা নাই? লগত কাবাক আনিবা নেকি? অকলে আহিবা?
মই অকলে যাব লাগিব।
হয় নেকি?
উম।
কোনোবা লৈ আহিবা।
অ তাই খাম বুলি কৈছে বাৰু। তাক মই সুধি চাম মই।
দুচমন্তক লৈ আহিবা। দুুচমন্ত আৰু বিলু।
অ দুষ্মন্তক লৈ যাব লাগিব, দুষ্টমন্ত আৰু বিলুক।
আৰু সে যে এলদি যে এলদি, তাক লৈ যাম।
অ বত তাক লৈ লৈ
এয়া হেৰিও আছে মই ৰগীও আছে ৰগিকো লৈ ল'ম ভালকে অ অলেচ ক'ব লাগিব সি একো বেয়া পাব নহয় নহ'লে পিছত
সেইটোয়ে সেইটোয়ে
হ'ব সেইবিলাক হৈ যাব খালি তুমি মোক কবা আৰু আহিবা কিমান টাইমত আহিবা এনেই ইমানকে হ'লে বাৰু পাঁচশ মানকে লওঁ ন
পাঁচশমানকে হলে হৈ যায় বাৰু
অ পাঁচশ মানকে হলে হৈ যাব আৰু আপোনাৰ কি কয় কিমান টাইাম মানত আহিবা কিমানটা মানত আহিবা আহ কেইটামান বজাত
মানে মই মিনিমাম চাৰে তিনিটা চাৰিটা বাজিব চাগে
ঠিকে আছে বেয়া নহয় বাৰু সময়তটো সেইটো সময়ত আহিলে ধৰা মই মোৰ ঘৰৰো বহুত মানে শাক পাচলি অলপ ল'ব লাগে
আহ হৈ যাব উম উ
সিহত কেইটাই বা কেতিয়া আহে বা তোমাৰ
কেতিয়া আহে হেতিহে জানে কেতিয়া এতিয়া
ফোন এটা কৰি পেলাই সুধিবা নহ'লে বুজিছা আকৌ দেৰি হৈ গ'লে তাৰপিছত মোৰো এইফালে ৰখি থাকিম অকণমান দিগদাৰ হৈ যাব।
অ হ'ব বাৰু ফোনটো সুধিব লাগিব ৰখা
অ সুধিবা সুধিবা তাতে অলপ জল্দি আহি যাবা হা
অ জল্দি আহিম বাৰু চেষ্টা কৰিম হা হা ভাত খালো খালো খালো খাই গৈছো
ঠিকে আছে মই ৰাতিপুৱা চাই আহিলো বাৰু সোমোৱা আনে নহয় যাম আৰু দুপৰীয়া আহ এ
অহ অহ ঠিকে আছে ঠিকে আছে
অ এতিয়া ভালেই হ'ব আৰু বাকী খিনি তুমি মোক ফোন কৰিবা আহোতে বাকী সিহঁতকো তুমি ফোনটো কৰি পেলাই মোক কবা
অ হ'ব ফোন কৰিম তোমাক মই আহিলে দিয়া ঠিক আছে ঠিক আছে উম ৰাখিছো ক কোন আছে